হেল্ল'?
অ', কি কৰিছা?
স, চাটৰ ওপৰত আহিছো ৰ'বা অলপ খোজ কাঢ়ি আছো বতাহ মাৰিছে।
অ', মই এনেই আছিলো।
হয় নেকি তুমি চাতাটৰ পৰা যোৱা নে নো যোৱা পিছে?
ৰাতি নাযাও ভয় লাগে।
কিয়?
ভুত আছে ভুত আছে।
সঁচাকে?
অ', আছে।
ভূত আছে মানে, কি কোনোবা কিবা হৈছিলে নেকি সেনেকুৱা কেচ?
নাই হোৱা চবেকৈ ভোত আছে কেনে নাযাও।
এ, তোমাক ভয় খুৱাবৰ কাৰণে কয় চাগে খুৰাহঁতে।
উম।
কিবা এনেকুৱা অ', ভুত মানে ক'ত তোমালোকৰ চাটৰওপৰত আছে নে বেলেগ ক'ৰবাত আছে?
ছাটৰ ওপৰত।
ছাতৰ ওপৰত আৰু কেনেকে ভূত আহিব?
নাজানো মোক কয় নাযাবি ৰাতি বহুত আছে মই নাযাও।
হয়, নেকি ভয় খুৱাই দিয়ে মানে।
সুধিবাচোন কি ভূত আছে মই এইবোৰ ভূতৰ চোতৰ কেচ শুনি শুনি বহুত ভাল পাওঁ ইণ্টাৰেষ্ট লাগে মোৰ।
এটা কথা হা তোমাৰ লাইফৰ মানে চবতকে আনএ্সপেক্টেড ক' ইঞ্চিদেঞ্চ কি?
আনএক্সপেক্তেদ ক' ইঞ্চিডেঞ্চ?
অ'।
আন একক্সপেকটেড ক' ইচিডেণ্ট সেনেকেই মানে কি আৰু ঘটনাৰ যোনটো মানে প্লেন নাথাকে। বা ধৰি লোৱা হঠাতে হঠাতে মানে যদি ঘটি যায় মানে আমাৰ মাজত মানে মনত বা সেনেকুৱা আৰু কিন্তু সেইয়াই আৰু সেইটোয়ে আন আন এক্সপেক্টেড টাইপৰ হয় আৰু কৰিছিলম।
সেইটো হয়।
মানে কি জানা এবাৰ এনেকুৱা হৈছিল যে মই অ', লগৰীৰ লগত এজেগাত গৈ আছো মই মানে এক্সপেক্টে কৰা নাছিলো একদম এক্সেপেক কোৱা নাছিলো যে, মই সেই মানুহজনক দেখা পাম, যুনজনক, যোনজনক মানে মই হেৰি আৰু এ কি কয় মানে আমাৰ মানে অকমান এনেকে কাজিয়া হৈছিল আৰু ফণ মানে ফ্ৰেইণ্ড, ওহোঁ লগৰ জনীৰ লগত তাইক মানে মই ইমান দেখ দেখা পাম বুলি মই একদম এক্সপেক্টেড নাছিলে মানে, তাকো সেইটো জেগাত। যোনটো জেগাত তাই নাযায়েই, ত মানে সেই সেনেকে দেখা পালো তাকো সেইদিনাখন নি ক-ইনঞ্চিডেন্টলি তাই
একে কালাৰৰে মানে, একে কালাৰৰ ডিজাইনটো একে টাইপৰে কাপোৰ পিন্ধি আছিলে, তাই আৰু মই।
অ'
আৰু আন-এক্সপেক্টেডো আছিলে তাই যে, সেইটো জেগাত যাব।
অহ'
অ' সেয়াই আৰু মোৰটো নো কি আৰু মোৰ ভাল লাগিব এৰি, মোৰ টেমাটো গৰম হ'ল।
কাৰণ মোৰ, মোৰ কাৰণে টো আন এক্সপেকটেড আছিলে, মই মানে তাইক চাবও বিচৰা না কিন্তু হ'লেও দেখা পালো। এ বহুত ফাল্তু ফ্ৰেণ্ড আছিলে দিয়া মানে, বহুত হেৰি পিক পিক চে কথা কৰিছিল মোৰ, মোৰ বেয়া বেয়া কথা কৈছিল। ত' সেয়াই আৰু ফ্ৰেণ্শ্বিপৰ নামত এটা কলং আছিলে, সাপ আছিল সাপ। তহ তাইক সেনেকে দেখা পালোঁ, মোৰ বহুত খং উঠি চে আৰু তাতে আৰু একদম আ মানে ক-ইঞ্চিদেণ্টলী আমাৰ কাপোৰ কেইটাও এক কি হ'ল? ত' মানে আৰু খং উঠিলে, সেইটো দেখি যে হে উম, উম। দেখা পাইছোও পাইছো, একে একদম একে-একে ড্ৰেছ পিন্ধিয়ে দেখা পালো আমি দুজনীটো। তাইও মোৰ ফালে চোৱা নাই, মই তাইফালে চোৱা নাই, কিন্তু তাই মোৰফালে চাইছে যদি মই নাজানো দেই, চাই থাকিব পাৰে। কিন্তু মই মানে একদম পাত্তা নাই দিয়া আৰু তোমাৰ তেনেকুৱা কিবা আছেনে?
মোৰ তেনেকা মানে, মোৰ আৰু মোৰ বেষ্ট ফ্ৰেণ্ডজনীৰ
উম
বা আমি যেতিয়া ধৰা প্লেন কৰো, ক'বাত লাই যাম।
উম
মানে আমি দুজনীয়ে চেম, চেম কাপোৰ কিনো ন, অ' সেইদিনাখনে চেম, চেম পিন্ধি আহো।
অ'হ' সেইটো, সেইটো বস্তু মইও নটিচ কৰিছো, কিয় মনত নাই এবাৰ যে, এই যুত যাওঁতে যে। তই তোমালোকে ডিচাইড কৰি গৈছিলা নে? নে কি কি পিন্ধিছিলা।
চেট কৰি দি যোৱা নাই।
মানে ক-ইঞ্চিদেণ্টলি একে হ'ল।
উম আৰু এটা হোৱাইট চাৰ্ট আছে এদিন তাইও সেইটো পিন্ধিছে, মইও সেইটো পিন্ধি তাইক লগ কৰিব গৈছো।
অ' সেনেকুৱা ক-ইঞ্চিডেণ্টতো বাপৰে বাপ হৈয়ে থাকে। মানে মোৰ লগৰ কেইটাৰ মানে লগৰ জনীৰ লগত
উম
হেয়াই আৰু কি ক'বা ক-ইনচিডেণ্ট ৰ কথা, নে মোৰ মতে কি ক-ইনচিডেণ্ট বোৰ লাইফত নে মিস্ত্ৰী হিচাপে একাইটমেন্ট আৰু, আনি দিয়ে গম পাইছানে। মানে অবভিয়াছলী দেখিলে এনেকুৱা ভালো লাগে যে, ৱাহ ও একে একে হৈ গ'ল আমাৰ। ক-ইনচিডেণ্টলী এইটো।
মানে, কেতিয়াবা আমি কোনোবা প্লেচত লৈ যাব পাৰো আৰু বিচাৰি বিচাৰি থাকো আৰু হঠাতে। তাত কোনোবা পুৰণা, মানে পুৰণা ফ্ৰেইণ্ড ৰ লগতো দেখা হৈ যায়। দেখা-দেখি হৈ যায়। সেইটোও এটা ক-ইনঞ্চিডেণ্ট। কি কবা আৰু
অ', চাবাচোন আমি যে কেতিয়াবা মতে, কিবা গান ভাবি থাকো ন কাষত যে কোনোবাই গাই দিয়ে নহলে বজাই দিয়ে
অ', সেইটো সেইটোতো বাপ বাপৰে বাপ এটা ইনষ্টিণ্ট হৈ যায় একদম মানে ময়ো ময়ো গাই আছো, ময়ো আৰু এনেকুৱা তোমাৰ হৈছে নে মই যোনটো ক'ব লৈছো মান ধৰি লোৱা তুমি যোনটো কথা অ', ুমি যোনটো কথা ক'বলৈ চা সেইটো বোলে সি ক মানে সি বা তাই কোনবাই কৈ দিলে বা বোলে এনেকুৱা হৈছে নে যে হেৰি এই কি কয় ৰবা, কি বুলি কয়ৰ অ', ধৰিলেও তুমিও ক'লা, কি কৰিছা ময়ো ক'লো কি কৰিছা, একে লগে মানে একেল লগে আৰু
উম, উম, হয়
সেই মানে, কেনেকুৱা হব লাগিব ন একে একে হৈ যায়
তাকেইতো
উম, আৰু কি কম সেয়াই আৰু যদি আমাৰ লাইফতে আন এক্সপেক্টেড ইডেট হল এনেকুৱা সময় যেতিয়া মানে মই কোনোবা মানুহক বহুত দিনৰ পৰা লগ পোৱা নাই আৰু হা কিন্তু হঠাতে তাৰ লগতে কোনোবা মানে মানে তাৰ লগতে ইভেন্ট কৰিলো
অ',
ইভেন্ট গলো বা এনেকে মাৰ্কেটত গ'লো জাৰ্ণি কৰিব গ'লো, বোলে একদম চছেম চিটতে বোলে বহি গৈছো
উম, উম,
বহুত পুৰণা ফ্ৰেড লগ চ ত লগচক পোৱা নাই হঠাৎ লগ পালো সেনেকুৱা কৈ ইনঞ্চিডেণ্ট বোৰ মানে বেছি বেছি হেৰি হব আৰু তুমি পাইছ নে, তোমাৰ হৈছে নে তেনেকুৱা
তেনেকুৱা ইমান হোৱা নাই
মানেভন্ তুম ইভন্বোৰ কৰি থাকা নভে
অ, 'অ', অ', সেনেকে লগ পাইছো দিয়াচোন
হয় নেকি?
উম, কেতিয়াবা যাও ন মানে, বেলেগ বেলেগৰ ইভেন্ট কৰো ন কেতিয়া মানে হপককেহি যোনজনী বাৰ আণ্ডাৰত কাম কৰো তাইক লগ পাই যাওঁ, ভাল লাগে দিয়া দেখি কিনে
ভাল লাগে অ',
মানে এয়া কি কয় আন এক্সপেকটেড কৈ ইঞ্চিডেন্টবাক মানে লাইৰ ইটাৰেষ্টিং টপিক হৈ পৰে ন কেতিয়াবা কাৰণ, এইটো আমাৰ লাইফৰ এনেকুৱা ঘটনাবোৰ কথা মানে, কয় যিবোৰ এক্সপ্লেন কৰিবই নোৱাৰি কেতিয়াও
তাকেতো মানে, সচা কথা দেই আৰু কি জানানে এইটো টপিকৰ লগত মানে ফ্ৰেণ্ডৰ লগত ডিচকাচ ডিচকাছ কৰিলও মানে, নিজৰ নিজৰ কঞ্চি মে ষ্টৰিবোৰ যদি শ্বেয় কৰা তুমি কেতিয়াবা কিছুমান এইবোৰ ফানি লাগে, কেতিয়াবা ইমচনেলো হয় বহুত মই যোনটো ক'লো মোৰ যে সেই লগৰজনীক লগ পোৱা বুলি সেইটো মানে টো ইমচনেলো নহয়, ফানিও নহয়, সেইটো মানে এংৰি বুলি ক'ব পাৰা মানে, মোৰ মানে খং উঠিছে ম যেনে মই খং উঠি পিনে তোমাৰ কৰিছো ত সেয় আৰু কিছুমান আমি ইমচনেলি বা ফ কেতিয়াবা একেবাৰে আনবিলিভেবল লাগে আৰু গম পাইছেনে এইবোৰ শ্বেয়াৰ কৰিলে।
তাকে।
কি ক'বা এইবোৰ আৰু কিমানা এইবোৰ যিমান এক্সপজ এক্সপ্লেইন কৰো ইমানে কম কনচিডেন্ট আহিয়ে থাকিব লাইফত তোমাৰ। আজি নহয়, কালি নহয় বছৰ মুৰতো আহিব যাক তুমি বেয়া পোৱা বা য-যাক ধৰি লোৱা তুমি এ, মানে যাক মানে নিজৰ বেষ্ট ফ্ৰেণ্ড বুলি ভাবিছিলা। খুব ভাল পাইছিলা বেষ্ট ফ্ৰেণ্ড হিচাপে বা খুব মানে আছিলে তাৰ এটেচমেণ্ট। কিন্তু ধৰি লোৱা ফ্ৰেঞ্চ মানে কিবা এনেকে কাজিয়া হ'ল। এৰা এৰি তাই হ'ল কাজিয়া হ'ল ব্ৰেকডাউন হ'ল ত তেতিয়া সেইবোৰ, সেইবোৰ মানুহ বিলাকও বোলে ঘপকে কেতিয়াবা লগ পালাই ইভেন্ট এটাতে হওক। কিবা বোলে কবাতে লগ পালা সেইবোৰ এটা ইমচনেলে হ'ব ন।
তাকে।
ইমোচনেল হ'ব।
এই এটা কথা ন উম, কোৱা, কোৱা, কোৱা। তুমি হেৰিত গৈছা অ, এই জুডীয়ত গৈছা?
আৰু জুডীয়ৰ এ ই চি খননে।
এয়া হিচাপত একোৱেই নাপায়।
এ হয় দিয়া এক দি চি খনত একোৱে নাপায়। ছিক্স মাইলত যুদিঅ' খনত কালেকচন ভাল কিন্তু কি জানানে বহুত দূৰ হৈ যায়।
অ', অ'।
আমাৰ আৰু মামী গৈছিলে হা মানে মাহীৰ বেবী হত আহি এতিয়া যে মামিহত
অ', অ'।
যেতিয়া মামী গৈছিলে মামী আৰু তোমাৰ ছিক্স মাইলখনৰ পৰা কুৰ্তা আনিছে। লিপষ্টিক আনিছে, এটা, এটা ফাউণ্ডেচন আনিছে। তাকো ইমান কম দামত পাইছে।
অ'।
আইলিনাৰ আনিছে নাইনটি নাইনত ব্লু আইলিনাৰ আইলনা, চাইলিনা মোৰো কিনিব আছিলে তাৰমানে পইচাই নাথাকে কি কিনিবা আৰু।
সেইটোয়েটো আৰু তোমাৰ হেৰিটো আছেতোপল্টন বজাৰত এখন আছে সেইখনতো ভাল, ভাল বস্তু আছে।
অ, তোমাৰ ডাঙৰ যদিঅ' বিলাকত কালেকচনত ভালেই এই আমাৰ এইখন এ দি চি খন সৰু যে কিন্তু হ'লেও কাপোৰৰ কালেকচন বেয়া নহয় বাৰু।
কুুতি বিলাক ইমান ধুনীয়া, ধুনীয়া।
উম, কুৰ্তি বিলাক ধুনীয়া, ধুনীয়া কিন্তু কি আৰু দামবোৰ আৰু বাপৰে পাচশৰ, তিনিশ
পাচশৰ তলত কাপোৰে নাই।
পাচশৰ তলত কাপোৰে নাই মানে। মা হতৰ মা হতে যদি দিয়ে তেতিয়া বেলেগ কথা মা হতে ভাল কাপোৰে দিব। কিন্তু আমি যদি আমাৰ পইচা দি কিনিব বিচাৰো ন ইমান ক'ত আৰু পইচা পাম কোৱাচোন। ইনকামো নকৰো। পইচাও নাপাও, পইচা ওলোৱা চৰ্চো নাই একো।
একোৱেই নাই ন।
সেইটো পইচা ওলোৱা চৰ্চো নাই যে পইচা ওলাব সেই পইচাতে কিবা কিনিম।
সচা এই নিযুত মইনাটোৰ ওপৰতে থাকো।
নিজুত মইনাও কামত নাহে আনকি সি কৰ এহেজাৰ টকা এহেজাৰ দুশ পঞ্চাশ টো শেষেই হৈ যায় এইটো কেতিয়া পৰা পাম আমি নিজত মানে আগষ্টৰ পৰা পাম ন
উম উম
আচ্ছা আগষ্ট কেই তাৰিখৰ পৰা দিব এক তাৰিখ
এক তাৰিখৰ পৰাটো দিলে তো ভালে
কেই তাৰিখৰ পৰা দিম বুলি বা কৈছে
তোমাৰ হেৰি কি কয় বেগ থকা বিলাকো নিদিয়ে বোলে
বেগ থাকা অ বেগ থাকা বিলাকক নিদেয়ে নেকি কি হয় কোনটো চেমত বেগ
মোৰ দুটাতে আছে ৰবা
হা বেগ থাকা বিলাকত নিদিয়ে মানে কি আমি ফত চেমত ৰিজালট কব নে বাকী বিলাকৰ
ফ চৰ নেকি থ্ডতো আছে মোৰ নটো প্ৰব্লেম
অ তুমি বেগ কটা উঠাবা দেই নহা বহুতব্লে কলেজ কৰি ডিগ্ৰী শেষো হব তুমি ডিগ্ৰী কৰিয়ে থাকিব লাগিব একজাম দিব গৈয়ে থাকিব লাগিব আৰু বেগ লাগিলে বহুত এটা দিগদাৰ কি জানা মোৰ লগৰজনীয়ে লগৰজনী বেগ লাগি আছিলে তাই মানে তাই ডিগ্ৰী খতম কিন্তু হ'লেও এতিয়া একজাম দিব গৈছিল বেগ ট বেগ বেগ ট বেগ একজাম জানা পঢ়িব টাইমে নাপাবা তুমি বেগ বেগ একজাম হ'ব এয়া নৰ্মেল একজাম বিলাকত গেপ দিয়ে কিন্তু তোমাৰ এইটো এইটোত গেপ নিদিয়ে বেকত নিদিয়ে বেক ট বেকে মানে বেক ট বেক এক্
এইেইটোৱে
ত সেইকাৰণে উঠাই ল'বা আৰু মোৰ বাৰু মোৰ বেগ চেগ ক'তো নাই তো মইতো পাব লাগে এতিয়া যদি ফৰ্থ চেমৰ চাই পনেয় তেতিয়া নাজানো আৰু ফথ চেম য বেগ লাগে মোৰ
অ
কাৰণ পছে মত তো
ফৰ্থ চেমৰ মোৰ এক্জাম ইমান এটা ভাল যোৱা নাই কিবা হয় সেইব বেগ লাগিব নালাগে চাগে কি পাই এতিয়া বেকুলঙৰ
থাৰ্ডলে চাব
থাৰ্ডৰ চাই নাই থাৰ্ড ৰিজাল্ট দিছে নাই বেগ লগা নাই থাৰ্ড ফাৰ ছেকেণ্ড থাৰ্ড নাই লগা বেগ
মই ৰিজাল্ট চাবও নোৱাৰো ন এ বি চি আই ডি লিংক নাই
কিয় নোৱাৰাই তুমি হেৰি কৰিবা কিয় নোৱাৰি নেকি কাৰ প পৰা নি নেকি তোমাৰ পৰাাহে নোৱি
কাৰো তাতে চাব নোৱাৰি সেই অফিচত যাই চাব লাগে
অফিচত গৈ ক অফিচত
আমাৰ অফিচত উম
বহত ডিগদাে
আ্ছা ইমান দিগদাৰ হয়
অফিচ যাব লাগে আৰু তাৰে যোনকেইট চাই দে তাহাঁতৰতো চাগে কিমান খং উঠে কি ৰীতে চপাই আহ আছ
কিয় নাই তুমি কৰি ল'বা এইটো কাম মানে কি মই প্ৰব্লেমতটো বুজি পোৱা নাই এইটো কিয় এনেকুৱা দেখাইছে তোমাৰ
নাজান কিবা আধাৰ কাৰ্ডৰ কাৰণে হৈছে বোলে
আধাৰ কাৰ্ড আছেনে তোমাৰ